হেল্ল' বোলো শুনিছানে?
অ শুনি আছোঁ। কোৱা?
কি কি কি কৰি আছা বোলো?
অ আছো এনে বহি আছো বাৰু।
বাকী ৰাতিপুৱা কি খালা ব্ৰেকফাষ্টত?
ৰাতিপুৱা ব্ৰেকফাষ্টত চাহ খালো আৰু ব্ৰেড খালো আৰু কিবা কিবি খালো আৰ। আৰু কণী খালো।
তাকে মইয়ো খালো ৰ পুৰি ঘুগুনি চব্জি এনেকে খালো ৰব পুৰি চব্জি।
ঠিকে আছে বাৰু।
তাকে আজি দিনতটো ক'ত বা যোৱা প্লেন আছে নে দিনৰ ভিতৰত?
তেনেকুৱাতো আজি প্লেন নাই। বাৰু চানডে হিচাপত ঘৰতে অলপ কাম চাম কৰি ৰেষ্ট ল'ম ভাবিছো।
হয় হয় তাকো আজি বতৰটোও বহুত গৰম ন ক'ত ফুৰিব যাবা এই গৰম বতৰত।
উম তাকেই তাকেই গৰম আছে এতিয়া বৰষুণ আহিব পাৰে বাৰু আমাৰ ফালে।
অ মানে উ কলা কৰিছে ন ৱেদাৰ।
হয় হয়
অ ইয়াতে বহুত দূৰত বহুত দূ কালিতো পুৰা বহুত গৰম আছিল কালি চা- সেটো আজি বহুতে কম আছে গৰম।
কালিও বৰষুণ আহিছে বাৰু আমাৰ ফালে। উম আহিছে।
আমাৰ ফালে হয় আমাৰ ফাল- লে আহিছিল মানে কম আহিছিল বেছি অহা নাই। অলপমান এক এক ঘন্টা মান আহিছিল তাৰপিছত গুচি গৈছিল। বাকী তোমাৰ লগত- আজি অনলাইন আৰু অ- অফলাইন মাৰ্কেটৰ বিষয়ে কিছু আলোচনা কৰিম বুলি ভাবিছিলোঁ।
হ'ব বাৰু অনলাইন আৰু অফলাইনৰ বিষয়ে আলোচনা কৰোঁ।
হয় মানে অনলাইন মাৰ্কেট মানে আজিকালি চাব চব চবেই মানে টাইমটো বচাটো বিচাৰে হয় ন।
হয় হয়।
তাৰ ফলত মানে অনলাইন মাৰ্কেটয়ে বেছি মানে ভাল বুলি মই ভাবো। অফলাইন মাৰ্কেটত কে কিয়নো তোমাৰ অনলাইন মাৰ্কেটত তুমি যি বস্তু লাগে চব বস্তুয়ে পাই যায় তোমাৰ মানে দোকানৰ অ দোকানৰ বা কাপোৰ গ্ৰ'চাৰী বস্তু বা গাখীৰ মাছ, মাংসটো মাছ মাছ, মাংসটো বেলেগ কথা মাছ, মাংসটো আমি অনলাইন নিকিনাটোৱে ঠিক। অফলাইনতকে অফলাইনত যায় মানে উ নৰ্মেল দোকানত যাই কাৰণে কিনাটো ভাল মাছ মাং মাছ, মাংস হয়নে।
হয় হয় আজিকালি ধৰা অনলাইনতো অহাৰ পৰা বহুত সুবিধাও হৈছে দিয়াচোন।
ধৰা বহুত মানে ধৰা এতিয়া কিছুমান বস্ত- য'ত কেচ চেছ পইচা লৈ যাব নোৱাৰি ন এতিয়া অনলাইন হ'লে আৰু ডাইৰেক্ট সোনকাল হৈ যায় লিমটত পৰা পতকছ হৈ যায় আৰু।
হয় তুমি ইউ পি আই মাৰি দিব পাৰা, মানে অনলাইন পইচা মাৰি দিব পাৰা।
হয় হয়।
তাৰোপৰি মানে এ তোমাক এটা অনলাইন অনলাইন আৰু অফলাইনৰ মাজত উদাহৰণ এটা দিওঁ হা।
ঠিক আছে।
মানে অনলাইনত তুমি কিবা এটা বস্তু কিনিলা ধৰা
হয়।
কোৱালিটিটো কোনটো নৰ্মেল দোকানতকে অলপ হ'লেও কিবা বেলেগ পাবাই অনলাইনত। নৰ্মেল দোকানত তুমি যোনটো কোৱেলিটি পাবা অফলাইনতোন তেনে কোৱালিটি নোপোৱা। কোৱালিটি ডিফাৰেন্ঞ্চ থাকিবই চাপজ তোমাৰ মই কেইদিনমান আগত তোমাৰ অনলাইন মানে অনলাইন এপ যোনটো আছে ফিলিপ কাৰ?
হয়।
তাৰে পৰা এযোৰ জোতা অৰ্ডাৰ দিছিলো আঠশ টকা দাম আছিল আৰু চ ছেম জোতা মই, কেদিনমান পিছত অফলাইনত চেক কৰিছো, মানে অফলাইন নৰ্মেল দোকানত চেক কৰিছো তোমাৰ চছেম জোতাই দেখাইছে পঁচিশশ টকা মানে কিবা টো দিচ
আ আছে আছে নিশ্চয় আছে।
হয় মানে অনলাইনৰ বস্তুবোৰ মানে বেছি দিন লাষ্টিং নকৰে মোৰ মতে।
হয়।
কিবা এটা বস্তু কিনা বহুত দিন লাষ্টিং কৰে হয় নে?
হয় হয়।
তাকেই মানে তোমাৰ ধৰা অনলাইনত অনলাইনৰ ফলত আমাৰ কি সুবিধা হৈছে আৰু এটা উদাহৰণ দি আছে তোমাক যেনেকুৱা তোমাৰ অ ঘৰত তোমাৰ আলহী আহিছে তোমাৰ দোকান দোকান যাব লগা মানে টাইম নাই কিবা লাগে চ পতকে অনলাইনত অৰ্ডাৰ কৰি দিও আজিকালিত পাঁচ মিনিটতে আহি যায়।
হয় হয়।
অনলাইনৰ মানে দিয়াৰ ফলত সময়বোৰ মেইন সময়টো বাচি যায় তদুপৰি, তোমাৰ আহ দোকানত এই এই যেনেকুৱা এই গৰমত এই গৰমতো মানুহে বেছিভাগ অনলাইনৰ পৰাই বস্তু, কিনে ন গৰমত।
হয় আজিকালি আৰু এই এই গৰমত আৰু মানে ধৰা, সোনকাল হোৱাতটো বিচাৰে না সকলোৱে, ত' মানে অফলাইন অফলাইনতটো প্ৰিফাৰ নকৰে আৰু বেছিকৈ। অনলাইনতটো আজিকালিৰ দিনত বেছি চলা চলা হৈছে আৰু প্ৰিফাৰ কৰা হৈছে।
হয় হয়, হয় হয় তাৰোপৰি কিছুমান বস্তু আছে যেনেকুৱা অফলাইনত মানে কিনাত ভাল। ভাল তেনেকুৱা তোমাৰ টিভি, ৱাচিং মেচিন মানে
হয়।
যিমান আছে এইবিলাক মই ভাবো অনলাইনত কে অফলাইন কিনাটো ভাল, কাৰণ অনলাইনত বস্তুতো তুমি চাব নোৱাৰা নিজে। চেক কৰি ল'ব নোৱাৰা ঘৰত অহাৰ পিছতে গম পোৱা যে বস্তুতটো ভাল আহি চে এই বস্তুটো বেয়া আহিছে কিন্তু তোমাৰ অফলাইনত, তাৰপাছতো মানে চাইকেল ল'ব পাৰা যে বস্তুতটো ভাল। আহিছে মানে বস্তুটো কোৱালিটি কেনে, ভালকে চলিছে, নে নাই ফিচাৰ্চ কি কি আছে,
হয়, হয়, হয়।
তাকেতো আজিকালি মোবাইল এটা কিনিব গলেও মানে আমি ফিচাৰ চাওঁ ন ফিচাৰ তো তুমি অনলাইন মোবাইলটো আহাৰ পাছত হে চাব পাৰিবা। কিছুমান ফিচাৰ্চৰ কথা নাজানিব পৰা কিন্তু অফলাইন শ্বপত অহ তাতে মানে শ্বিল্ড মেন্দ বোৰ থাকে ন মানে যোনে মানে দেখাই বস্তুবোৰ কি কি আছে। কোনটো মোবাইলত কেনে কি ফিচাৰ্চ তেওঁলোক থাকে
অফলাইনত মানে তুমি এতিয়া নিজে প্ৰে প্ৰিফাৰ কৰি মানে ডমেজ আছে নে কি আছে চাব পৰা আৰু
হয় দেমেজ বস্তটো বাৰু নাহে কিন্তু আমি ফিচাৰাৰ চাব পাৰোঁ। কোৱালিটি চাব পাৰোঁ
হয় হয়
আৰু ফ্লিপকাৰ্টত অনলাইন কিছুমান বস্তু কেতিয়াবা ডেমেজ আহিলে ৰিতান ন নহয় কেতিয়াবা
হয় বাৰু তেনেকুৱাও পাইছোঁ মই ময়ো কেইদিনমান আগত ধৰা এ অনলাইনতে দিছিলো জোতা এযোৰ দিছিলো ত' দিয়াৰ দিয়াৰ পিছত ধৰা অলপমান ডেমেজ আছিল আৰু চো চলৰ ইফালে কিন্তু মই ইমাৰ্জেঞ্চিৰ কাৰণে ধৰা ইউজ কৰি দিলোঁ তাৰপিছত টাইমটো পাৰ হৈ গ'ল এনেকৈ ৰিটাৰ্ণ কৰিব নোৱাৰিলোঁ আৰু এতিয়া অফলাইন হ'লেতো ডাইৰেক্ট মই চাই আনিব পাৰিলোঁ হয় ধৰা বা দোকানৰ পৰা বা
হয় হয় অফলাইন ললে মানে তোমাক দোকানীটো তুমি যেতিয়া এটা দোকানীৰ পৰা বস্তু আকৌ কিনি থাকিবা সেই দোকানি কিন্তু তোমাক চিনি প চিনি পোৱা হৈ যাব চৌ তুমি যেতিয়া পিছত ৰিতান কৰিব পৰা মানে দচ পোন্ধৰ দিন পিছতো ৰিতান লৈ লয় যে নাই এইটো চিনি পাওঁ আমাৰ দোকানৰ পৰাই বস্তুতটো লৈছিল। কোনটো অনলাইনত তোমাৰ লিমিড টাইমৰ লৈহে মানে ৰিতান হয় তাৰ পিছত তোমাৰ যদি বেয়া বেয়া হয় বা কিবা হয় ৰিপ্লেচ নহয়।
হয় বাৰু আৰু আজি
তাৰ সলনি তোমাক ৰিপ্লেচৰ হয় ৰিপ্লেচৰ সলনি ৰিপিয়াৰ কৰি দিব
হয় হয় আৰু ধৰা অনলাইনত আজিকালি বহুত স্কেমো চলি আছে তোমাৰ বহুত স্কে স্কেমাৰ বিলাকে স্কেম কৰি থাকে। কিছুমান বস্তু ধৰা তোমাক যোনটো দেখা দে যোনটো দেখাব কোন তো ধৰা নিদিবও পাৰে মানে অনলাইনত বেলেগ বেলেগটো দেখাব আৰু পিছত যেতিয়া পাৰ্চেলটো আহে তোমাৰ বেলেগ বস্তুটো আহি যায়
ঠিক ঠিক হয় হয় ঠিকে কৈছা ঠিকে কৈছা তুমি বাৰু মই ভাবো যে মানে অনলাইন অনলাইন মাৰ্কটো মানে অনলাইন আৰু অফলাইন মাৰ্কেট মানুহে পৰিস্থিতি চাই মানে বজাৰবোৰ কৰিব লাগে
হয় হয় হয়
মানে তোমাৰ হাতত যদি টাইম আছে অলপমান টাইম আছে যদি তুমি নৰ্মেল দোকান এখনতে যোৱা অনলাইনত কে বাকী তোমাৰ হাতত যদি টাই নাই তুমি অনলাইনত অৰ্ডাৰ দিয়া।
তোমাৰ মতে এতিয়া আৰু অনলাইনকে অফলাইনতটো বেছি প্ৰেফাৰ কৰা আৰু
হয় হয় হয় মইতো অফলাইনটোয়ে বেছি মানে ভাল পাওঁ আৰু অনলাইনত লাইনতকে-
উ হয় বাৰু কথাটো।
কোৱেলিটি কোনটো বহুতখিনি ডিফাৰেন্ট- তুমি চাবাচোন কোৱালিটি বহুত ডিফাৰেঞ্চ-
আহে
আজিকালি মই বাৰু দিয়া হৈছো অনলাইনত যেতিয়াৰ পৰা মানে ব্লিংকিট বা ফ্লিপকাৰ্ট আহি ফ্লিপকাৰ্ট মিনিট আহিছে মাজতে মই ঘড়ী কিনিলো ঘড়ীটো ঠিকে। চলি আছে বাৰু ৱান ইয়েৰ
সকলো বস্তুৱে- যে বেয়া আহিব অনলাইনতে সেইটোও নহয় বাৰু কিন্তু কিছুমান বস্তুত অলপ ডিফাৰেন্স পোৱা যায়।
নহয় তুমি নৰ্মেল বস্তু কিনা ঘড়ী বা ৱাছ ঘড়ী বা আৰু কিবা মানে সৰু মৰু ইলেক্ট্ৰিকেল বস্তু কিনা
হয়
সেইটো মানে একো নহয় সৰু মৰু ইলেক্ট্ৰিকেল বস্তু কিনিলে যেনেকে এ মিনি কুলাৰ পাই ন আজিকালি
উম পাই। বাৰু
এইবোৰ যদি কিনা তোমাৰ একো নহয় বাকী তুমি যদি মোবাইল ফোন এইবিলাক মোৰ মতে কিনিব নালাগে অনলাইন-
হয় বাৰু তোমাৰ কথাটো একদম সঁচা কথা।
হয় হয়। তাকে তুমি কি ভাবা বাৰ বাৰু
মইতো এতিয়া অনলাইনকে অফলাইনটোৱে বেছি প্ৰেফাৰ কৰোঁ কিন্তু কিছুমান বস্তু- ও অনলাইনতে দিব লগা হয় ন-
হয় আমাক সময়ৰ অভাৱত দিব লগা হয় বা ডিচকাউন্ট চলি থাকে কেতিয়াবা।
আৰু ধৰা এতিয়া আমাৰ গাও অঞ্চল গাও অঞ্চলতো অনলাইনতো ইমান নচালেও ত' অফ ফ্লাইনতে আমাৰ বেছি মানে প্ৰিফাৰেঞ্চটো বেছি হয় আৰু
হয় কিন্তু এটা কথা ভাল অফলাইনতকে অনলাইনৰ প্ৰডাক্ট এভেইলেবিলিটি বেছি মান ভেৰাইটি ভেৰাইটি বস্তু-
অ সেইটোৱে আৰু আজি আজিকালি অনলাইনতটো মানে আপগ্ৰেড হৈ পেলাই অফলাইনত মাৰ্কেটটো নোহোৱা কৰি দিছে আৰু বজাৰখন অফলাইনত জোনটো বস্তু তুমি মানে অন অনলাইনত বস্তুতটো বহুত দেখাব দেখাই ন ধৰা এটা বস্তু তুমি দোকানত গ'লে অফলাইনত তুমি এটা বস্তু বা খুব বেছি তুমি তিনিটা চাৰিটা পা বা কিন্তু তুমি অনলাইনত- হাজাৰ হাজাৰ তুমি চিলেক্ট কৰিব পাৰিবা সেইটো কাৰণে অ অনলাইন- অনলাইনটোয়ে প্ৰিফাৰ কৰে আৰু বেছি মানুহে
ঠিক আছে বাৰু ৰাখিছো হা তোমাৰ লগত কথা পাতি ভাল লাগিল
মোৰো বহুত কথাখিনি জানিব পাৰিলো আজি তোমাৰ লগত- ধন্যবাদ ঠিক আছে।